হেল্ল'
কি কৰি আছা?
আছো তুমি?
মই এনেই আছো।
অ'
চা টা খালা? উম খালো মই।
ময়ো খালো।
উম ভালে ভালে, তোমালোকৰ?
উম ভালে।
খবৰ পাতি নাই যে কিয়?
এই বিজি আছিলো অলপ।
বা ইমান বিজি নে?
উম এতিয়া বৰ্তমান ডিউটিতে আছোঁ।
ডিউটি, ডিউটিৰ পৰা আহাই নাই?
নাই যোৱা নাই নটা বজাতহে যাম।
অ' আচ্ছা, আমাৰতো
ঘৰতে আৰু ৰাতিপুৱা পৰা ৰাতিলৈকে কাম কাম শেষেই নহয়।
উম এতিয়া হ'ল নে নাই কাম আজৰি, ভাত চাত বনোৱা হ'ল নে নাই?
নাই আলহী আহিছে তাকে ভাত বনাই আছিলোঁ।
উম তাৰপিছত আকৌ মাংস বনোৱা দায়িত্বটো মোক দিছে। উম তাকে এ তোমাৰ ব্ৰইলাৰ আনিছে।
তাকে গ্ৰেভি টাইপ বনাম আৰু, কি কৈছা?
চব মাংসই খোৱা নে তুমি?
চব মানে মই হেৰি নাখাও তোমাৰ হাঁহটো নাখাওঁ। গাহৰি নাখাওঁ আৰু বাকী চব খাওঁ। ই গাহৰি ইমান বেয়া পাওঁ মই।
ধেই গাহৰি ইমান ভাল লাগে।
এ এবাৰ খাইছিলো নোখোৱা নহয়। খাওঁ খোৱা পিছত মানে কি হ'ল কা বতিয়াই, বতিয়াই, বতিয়াই, বতি অ' চিনিয়ে পোৱা নাই।
হেল্ল'
চব বতিয়াই বতিয়াই বতিয়াই বতিয়াই মানে অৱস্থা নোহোৱা হৈ গৈছে।
সেইকাৰণে তেতিয়াবা নোখোৱা হ'লো আৰু।
আমাৰ আকৌ পুৰা গাহৰিয়ে ভাল পাওঁ মানে ফেভৰেট মানে গাহৰি আৰু পুৰা।
বা তুমি বনোৱা নে?
উম
বা মানে কাৰিকৰ পাৰা মানে কুকিং কৰিব?
কৰো আৰু অলপ চলপ।
ঠিকে আছে পিছলে অশান্তি নহয় বাৰু।
উম।
ৱাইফে নবনালেও বনাব পাৰিবা।
উম, টেঞ্চন নাই।
ভালেই, ভালেই শিকি থৈ দিব লাগে।
উম।
আমাৰ আকৌ মোৰতোয়ে নাজানেই বনাব।
ও'।
উম, বহুত এলেহুৱা।
অ' শিকি থ'ব লাগে আৰু, কেতিয়াবা আকৌ কাজিয়া চাজিয়া হ'লে মানে যদি কয় নবনাওঁ বুলি। আজি ভাত তাত নবনাও যা বুলি ক'লে মানে, নহয় এ ছোৱালীজনীয়ে যদি নকয় আৰু। সেনেকে যদি কয়, তেতিয়াহে আজি নবনাওঁ মই ভাত চাত নিজে নিজে বনাই খাই থাক বুলি কলে মানে আৰু তেতিয়া বনাই খাব পাৰিম নিজে।
তাকে তেতিয়া তুমি বনাই খাব পাৰিবা। মই যদি তেনেকে কওঁ ই ই আই সি তেনেতে ক'ব বনাবই লাগিব, তাৰপিছত পিটিম ধৰি লৈ
উম, দিব পিছত নবনালে।
তাকেহে, সেইকাৰণে বিয়া বুলি কলে ভয়ে লাগে, নহওঁ নেকি বিয়া চিয়া।
উ
ভাত ছাত বনালানে নাই?
ভাত এতিয়া ডিউটিতে আছো নহয়, হেৰি মায়ে বনাই আছে ঘৰতে।
আচ্ছা, ডিউটি ৰাতিপুৱাই গ'লা নে!
ডিউটি ৰাতিপুৱা যাই দুটা বজাত আহিছো দুপৰীয়া।
চাৰিতাৰিখে ঘৰলে আহি আছা নে ডিউটিতে আছা?
এতিয়া ইয়াতে আছো ডিউটিতে আছো যাম অলপ পিছ নাই ঘৰৰ পৰা বেছি দূৰ নহয় ন, অলপ দূৰ চাৰি কিলোমিটাৰ মান হ'ব।
অ', অ'। তাকে মই বোলো ফোন এটা কৰি চাওঁ কিনো কৰি আছে।
অ'।
ময়ে তোমাৰ কঁঠাল এটা আনিছিলে আমাৰ।
অ'।
কঁঠালটো খাই লৈ একদম জ্বৰত ভুগি আছো। পুৰা মানে পে ঘামুচি ওলাই গ'ল পিঠিয়ে চিঠিয়ে। গৰম যে। ৰাতিপুৱা ৰাতিপুৱাও তোমাৰ গৰম দি আছে। এতিয়া অলপ লগতে মই ভাবিলো কঠাঁলৰ তোমাৰ
দিলেগে ন?
আমাৰ ফালে তোমাৰ হেৰি গৰম সংসাৰৰ।
বৰষুণ দিয়া নাই নেকি?
নাই দিয়া আমাৰ ফালে।
উম, আমাৰ এই ফালে বৰষুণ।
আমাৰ ফালে যি গৰম দিছে বা ওলাব নোৱাৰি।
অথনি দুপৰীয়া সময়তো দিয়ে আছিল বৰষুণ, ৰাতিপুৱাও দিছে ৰাতিও দিছে।
আমাৰ ফালে দিয়াই নাই কিয় জানো একমাহ মানেই হ'ল? এইটো মাহত তোমাৰ বৰষুণ দিয়াই নাই এটোপালো।
উম' আমাৰ এইকেইদিন দুদিনমান হ'ল ইয়াতে দি আছে।
অঁ আমাৰ পুৰা একদম মাটি শু মাটি চাটি শুকাই গ'ল পুৰা।
অঁ আমাৰ এতিয়া বৰষুণতো দিছে ন এতিয়া মানুহবিলাকে খেতি চেতি কৰিব পাৰিছে আৰু।
তাকেহে, আমাৰ সেইটো কাৰণেতো আমাৰ এইফালে কি কৰিছে জানা ভেকুলী ধৰি আনিছে মতা আৰু মাইকী ভেক- কুলী ‌ বিয়া পাতি দিছে। হেঁ হেঁ। বৰষুণ আহিব বুলি, কিন্তু বৰষুণৰ একো নামনিছানে নাই।
আমাৰ আকৌ মানে পানীতোলা সবাহ পাতে ন আমাৰ পানীতোলা সবাহ। আমাৰ মানে যোনদিনাখন পানীতোলা সবা পাতিব যে আমাৰ গাঁৱত তাৰ পিছদিনাখন পা বৰষুণ হ'বই।
এইটো মানে আগ পাই হৈ আছে।
অঁ আগ পাই মানে পানীতোলা পানিটোলা সভা পতা দিনা পিছদিনাখনেই বৰষুণ হ'ব।
অও' আৎচ্ছা।
উম'।
আমাৰ ফালে নাই, আমাৰ ফালে ইমান মানে তোমাৰ খেতিৰ কাৰণে ইমান দিগ- দাৰ হৈছে তোমাৰ পুখুৰী চুখুৰী চব শুকাই গৈছে ন।
অ'।
সেইটো কাৰণে দিগদাৰ হৈছে যে।
অঁ'।
তাপিছত আৰু- পুখুৰীৰ যি কণ পানী বা বাচি আছিলে, সেইকণে আৰু তোমাৰ ইউজ কৰিছে আৰু খেত- তিত, তাকে কৈছে- আমাৰ এটা আছে সেইটোত আকৌ ইমান মানে দ নাই, এটা আছিলে সেইটো মানে পুতি পেলালে।
মাছ চাছ আহিছে নে নাই?
মাছ সিঁচিছিলে কেতিয়াবাতে উম দুই তিনি বছৰৰ আগৰতে- আগতেই পুতা।
অঁও এ।
মাছ চাছ পাইছিলো বাৰু, মোৰ সমানৰ মাছ- এটা পাইছিলো, মানে মোতকে অকমান সৰু হ'ব আৰু।
অঁ'।
উম' মানে-
তুমি নামা হেতেন চুন তোমাকে খাই থৈ দিলে হেতেন চাগে?
তাকে এ নোৱাৰিলে হয়, মানে মই অকণ মানি যে।
অ' তুমি ধৰিছিলানে নাই মাছটো?
মানে তেতিয়ালে ডাঙৰেই আছিলো অলপমান, কাকাই ধৰিছিলে মই নাই ধৰা।
অঁ তুমি ধৰা হেতেন চাগে, তোমাক বগৰাই পেলালে হয়।
তাকে, মোৰ ইমান ভয় লাগে মাছ ধৰিবলে, মই কি ধৰো জানা এই যে দৌৰিকণা পোৱালি।
অ'।
সেয়া ধৰো মই, দৰিকনা- আকৌ গৰৈ পোৱালি-
মই টো মাছ ধৰি বহুত ভাল পাওঁ।
মই সৰুৰ পৰা মানে সৰুতে ধৰিছিলো এতিয়া নধৰা হ'লো, এতিয়া তোমাৰ- পথাৰৰ কামত- মানে তোমাৰ যেতিয়া পানী চানী হ'ব আৰু তেতিয়া ৰোৱা লগাবলৈ যাম।
বৰষুণৰ কথা কৈ থাকোঁতে আকৌ বৰষুণ পেলালেই।
এ পেলালেই নেকি যোৱা আৰু ভিজি ভিজি।
যাম আৰু বৰষুণ এৰিলে ছাতি আছে বাৰু।
আনিছা।
উম
উম মোৰ ছাতিটোৱে আকৌ ভাইটিয়ে ভাঙি পেলালে আজি। ইমান অতপালি নহয় তাক কোলো ছাতিটো থ সি কৈছে নাই বোলো মোক ছাতি এটো লাগিবই মই কৈছো লৈ যা তেনেহলে সি কি কৰিলে ছাতিটোৰ লগত খেলি খেলি খেলি খেলি গছক মাৰি দিলে ভাঙি থাকিলে।
অ।
এনেকোৱা বকিছো নহয় এ ই সৰু পোৱালিকে মানে অতপালি কৰে সৰু পোৱালিয়ে কিন্তু ইমানো নকৰে নাক মে দম কৰি দিছে তোমাৰো শান্তি কৰি কৰি
বহুত মানে একদম কথা নুশুনে
উম মই ভাত খাওঁ যে ভাত খোৱাৰ সময়ত মই তোমাৰ এনেকুৱা বেঙেনা বেঙেনা পিটিকা বা আলু পিটিকা লওঁ লৈয়েই
উ
সি কি কৰিব আহি পেলাই মোৰ থালিখনৰ ওচৰত বহি ল'ব বহি লৈ পেলাই ক'ব মও খাম মই কৈছো নোৱাৰো ত খাব তই কৈছে মানে মই যোনটো কথা মানা কৰো সি সেইটো আৰু কৰিব
অ
এদিন কি কৰিছে মই ভাত খাই আছিলোঁ
উম
পিটিকাখিনি লৈ পেলাই মোৰ মুখতে মাৰি দিছে
এই
ইমান বদ মাছ অ ই
মোৰ ভণ্টি এজনী আছে নিজৰ নহয় আৰু খুৰাৰ
অ
নাই একদম কথা নুশুনে আৰু মানে তুমি যদি কিবা এটা কোৱা তুমি এটা কৰবা তুমি সি মানে আৰু দহটা কৈ দিব
ইচ নক'বা আৰু সৰু পোৱালিবিলাক সেইটোৱে
হয়
সিহঁৰ যদি তুমি এটা কথা কোৱা যোনটো কথা তুমি বেছিকে মানা কৰিবা সিহঁতে সেইটোহে বেছি কৈ চাবাচোন তুমি বহুত বতমাছ পোৱালী বিলাক বা মোবাইলটো দিলে অ ই হা হা সেইটো বেছি কৰিব কৰিমে কি কৰিবা তেনে কব
আৰু বেছি জুই পানী সেইখিনিত হে লাগে গৈ নুচুবি কলেও নুশুনে
অ সেইদিনাখন মুচৰি ধৰি আছো কি কৰিলে গৈ পেলাই এই মোৰ পেপাৰ কটাৰ এখন আছিলে সেইখন দি মু চৰিখন কাটি পেলালে পাই ইমান নতুন চুৰিখন মোৰ তাৰ পিছত গৈ পেলাই আকৌ বাৰ ওচৰত থৈ আহিছো গৈ
অ আগতে যেতিয়া পঢ়ি আছিলো তেতিয়া মানে আহিব আৰু ভণ্টিজনী আহি পেলাই চিধাই হেৰি বহি ধৰি লব আৰু এ গোটেই মানে মানে আকি পেলাই থৈ যাব গোটেই আব হেৰি কৰিব উম মানে মোৰ টেবুল খনতে মানে চকীখন ঢোকি নাপাই চকীখন আছিল যে চকীত উঠিল পোৰা লিখি থাকিব মনে মনে আহি পেলাই
এ বৰ দুষ্ট হ'ল অ আজি-কালি পোৱালী বিলাক আৰু যদি তুমি তোমাৰ কেনেবাকে যদি ম'বাইল টো পালে
উম
অ আই কান্দি কান্দি চিঞৰি চিঞৰি মৰি যাব যেতিয়ালৈকে মোবাইলটো নিদিও মৰি যাব বাগৰি পা অ
বাগৰি মেলি মোক লাগি বৈ মোক লাগি বৈ
উম আৰু ছোৱালী মানুহ এতিয়া মানে হেৰি মেকাপ কৰি বহুত ভাল পাইছে ছোৱালী মানুহ জানাই
অৱস্থা নোহোৱা কৰিলে
উ মোৰ বাইদেউ হেৰি মোৰ টেবুলতে কেতিয়াবা থৈ দিয়া থাকে যে
অ
মানে হেৰি লিপষ্টিক চিপছষ্টিক কিবা হেৰি এনেকে বস্তু বিলাক কৰে কি কি কৰিব মনে মনে আহিব তাতে আইনা খনো আছে সৰু আইনাখন সি সেইখন লৈ মনে মনে ভিতৰত সোমাই ল'ব আৰু পুৰা দি থাকিব লগাই থাকিব
এহ হে হে ছোৱালী মানুহৰ চখ যে
তুমি চাব যাবা মনে মনে কিনো কৰি আছে ইমান সময় মানুহজনি সোমাই আছে উম বাহিৰত পুৰা মেকআপ কৰি একে শেষ মুখ চুখ অৱস্থা নাই।
হি হি
তাকে মৰমো লাগে সৰু পোৱালি বিলাক খং ও উঠে কিনো কৰিবা আৰু। উপাই নাই সৰু পোৱালি। থাকে ঔ সৰু পোৱালিবিলাক মৰম
কৰে তেনেকুৱা
অ এই আমাৰতো কচু গুটি আমাৰতো তোমাৰ এবছৰ পাৰ হৈছেহে অ
অ ভাগিনীটো আছে ন ভাগিনীটো যেতিয়া আহিব তেতিয়া মানে পোৰা অতপালি আৰু
এহহে দুইটাই লগ লাগি যায় চাগে আহ আইও কান চান পৰ্দা ফালি যায় ঔ একেবাৰে সৰু পোৱালি ঘৰত সৰু পোৱালি হ'লে ত' তুমি শান্তিয়ে থা কিবই নোৱাৰা, সেই এইটো পেলালে সেইটোলৈ চোৱা সেই সেইটো পেলালে সেইটো চাফা কৰাগে সেই এইটো লেতেৰা কৰিলে অ
মা হতে ভাত বনাই থাকিব ন যেতিয়া পাকঘৰত যাই লব
উম
মছলা চছলা কিবা কিবি টেমা চেমা এইবিলাক কিমান দলিয়াই থাকে চব একে হেৰি বেঞ্চ বিলাক হেৰি হৈ আছে আৰু তাৰ পৰা চব নমাই একে তলত গোটেই সিঁচি পেলাব
এ হি হি
এটা এটাকৈ চবক নমাই পেলাব
অ সেইখিনি আকৌ এটা এটাকে উঠাই থাকা সিহঁতে মানে কাম বঢ়াই বেছি ভাল পায় আমাৰ।
উম
দেখিছে নহয় কিবা এটা কাম মনোযোগেৰে কৰি আছো, এবাৰ মানে মই তোমাৰ হেৰি এটা বনাই আছিলো আহ উল গাঁঠি আছিলো চুৱেটাৰ এটা বনাই আছিলো। তাৰপিছত কি কৰিছে উলৰ যোনডাল ৰছীডাল মেইন ৰছীডাল টানি দিলে গোটেইখিনি খোল খাই গ'ল খা।
এইবাৰ মইয়ো কৰিছিলো দেই সৰুতে এনেকুৱা হৈছিল এবাৰ বাইদেউয়ে মানে হেৰি এনেকে চিলাই আছিল। তাৰপিছত মই মানে গোটেইখিনি টানি দিলো তাৰপিছত যি গালি পাৰিছে মোক সৰুতে
মই মানে কি কম কি নকম লাগিছে মই তাৰপিছত বা ওচৰত থৈ আহিলোগে। তাৰপিছত বা ওচৰত নাথাকে মোক মাহী লাগিব মাহী লাগে, ধেৎ বোলো মাহী লাগে বোলো
তাৰপিছত তাই যা মানে মোৰ লগতে থাকে তাৰপিছত চুচুৰি বাগৰি নাই
তাৰপিছত মই যাব ধৰিছো মোৰ ভৰিত চুঁচৰি চুঁচৰি আহি আছে, কৈছো বল বল বো পাই বল নিনিলেও নহয়। মোৰ তোমাৰ তেজপুৰ।
তোমাৰ?
উম উম উম আমাৰ আমাৰ ফালে বৰষুণ কিয় অহা নাই তেনেহলেচোন তোমালোকৰ ফালে আহিছে আমাৰ ফালে নাই আহা।
উম
সেইতো চাগে মিছা ভাগে
তোমাৰ
অ আমাৰ